অ নহয় ভাত খালি নে ভাত খালো
হে হে হে ইয়াত হে কথা পাতিলেহে পাতিব পাৰি কো হেল্ল হেল্ল ভাত খালা নে নাই ভাত খালোঁ আপুনি খালে নে পাতিব লাগিব এনে কিবা কিবি গাই থাকিলেই হৈ যায়।
নিৰামিষ নে আমিষ কি মাছ কৰপা আনি লৈছিলি একেই আমাৰ মুৱা মাছ
অ যৰা বাৰি পা আনিছো
কোনে আনিলে?
কোনে আনিলে? চুমি বা হত আহিলে। আমাক দিলে অকমান খালো। তুমমানো কথা পাতিবা নি হেল্ল' দেউতাক মাতি দিয়া হেল্ হেল্ল' বেয়া আৰু আমি ভাত খালোঁ এতিয়া ঘাই পেলাই শোম। তাৰপিছত
অহ হম্
নে কাফল
উ
কেলে লাগে?
ক্লাম খালে নে ভুজে।
ত চাবি নিৰুদাই হয়।
চাবি নেলাগে দেউতাই থাকিব। এতিয়া খুৱাই আহি আহা ভিতৰ আহে চু চু কৰি গুচি আহা বাহিৰত বাহিৰত প্ৰসাৱ কৰি গুচি আহা। হা
ভূচেন্দ ক'লে গল?
উম। নালাগে অ দেতাক খোজা দেতাক খোজা।
উ
পিতাই তোক খোজা দেউতাই স্কুটি ভৰাই লৈ জা।
স্কুটি ভৰালে।
হব কাটি দিয়া হ।
দেউতাই স্কুটি ভৰাই লওক
ভৰাই দিম ৰ জন এতিয়া ভৰাম মই স্কুটিখন বৰাাই দিম ৰ'বা হা কি এ
আল নকে
ককপালি এ এশ দেৰ পন্ধৰ গ'ল নেকেল আজি
এই ইহঁত গৈ যে সেইটোতে কথা পা বলে ফোন নকৰে আকৌ সেইকাৰণে প তিনি মিনিট তিনি মিনিট দু মিনি দ সাত মিনি পাতিলোাই কাটি দিওঁ নে? নাই কাটি দিওঁ নে কি কিছো? সেইট ক কি এ হয়তো লোৱা নাই কি চলি আছো হ নহয় সেটো ঘৰ ক'ত? চলোৱাই নাই